অ', কি কৰিছা?
এ বহি আছোঁ, তুমি?
হা?
তুমি কি কৰি আছা?
অ', মই এনেই ঘূৰি আছোঁ।
হয় নেকি, বাকী খবৰ খাতি ভালেই?
অ', ভালে, ভালে। অ', তুমি কি কৰি আছা?
এই কৰা নাই বাৰু আকৌ বহি আছোঁ মই।
অ', অ'।
চাহ তাহ খালা?
অ', ভাত পানী খালা?
অ', খালোঁ বাৰু দুপৰীয়া, তোমালোকে?
অ', আমিও খালোঁ।
অ'।
কি বুলি কয় তোমালোকৰ মাহঁত কি কৰি আছে?
কিবা এটা কৰি
হেল্ল'।
ক'ত?
আ শুনিছা নে?
হেল্লৌ'
অঁ' তোমালোকৰ মাঁ হত কি কৰি আছে কৈছো?
আছে কৈছো এনেই।
অঁ অঁ'
তাকে বাকী, -
বাকী খবৰ খাতি ভাল?
উম' ভালেই।
অঁ তুমি যে সেইদিনাখন বিজ- বিজনেছ এটা কৰিম বুলি কৈছিলা, কৰিলা নেকি?
কৰাটো নাই মানে, এতিয়া কি কৰি- মানে এতিয়া কেতিয়া কৰিলে ভাল হ'ব? সেইটো কাৰণে মানে কৰা নাই। আৰু কি কয় পাৰ্টনাৰশ্বিপত মানে লাগিছিল ন এতিয়া এনেকে মানে কোনো পাৰ্টনাৰ পোৱা নাই।
অঁ'
গতিকে, তুমি যদি এনেই আছা পাৰে বাৰু মোৰ লগত।
অঁ হ'ব বাৰু মই ভাবি চাম, ভাবি মেলি ক'ম।
সে অলপ জল্দি কৰিলে মানে ভালে আছিল ন।
তাকে কি বিজনেচ কৰিবা পিছে?
তাকেই ভাবিছোঁ কি কয় এ এ কি কয়- ছাগলী ফাৰ্ম এখন খোলোঁ বুলি।
অঁ' ছাগলী ফাৰ্ম ছাগলী ফাৰ্মটো- প্ৰফিট নহ'ব যেন লাগিছে।
অঁ হয় নেকি?
অঁ' গাহৰি ফাৰ্ম খোলা নহ'লে।
ঠিকে আছে তেন্তে গাহৰি ফাৰ্মেই খোলোঁ বাৰু।
অঁ' গাহৰি ফাৰ্মটো অলপ প্ৰফিটো হ'ব বাৰু।
তাকে মানে মোৰ এতিয়া গাহৰি ফাৰ্মত মানে ইমান আইডিয়াটো নাই মোৰ।
অ' অ'
সেইটো কাৰণে।
অঁ তাকে মোৰ- উম' গাহৰি ফাৰ্ম সেইফালে আছে নেকি এনেই তোমালোকৰ ওচৰত আৰু?
নাই বাৰু এনেকে একো ফাৰ্ম চাৰ্ম বাৰু নাই।
অঁ'
তুমি নহ'লে এটা কাম কৰিবা। আমাৰ ফালে আছে, আ তা পাই কিনিব আ যদি হেঁতে- বিক্ৰী কৰে, তেতিয়া কিনিব পাৰি পাৰিবা। অঁ' তাতে কিনি মেলি অলপ কমতো দিব পাৰে ন। ডিচকাচ কৰি লম বাৰু।
অঁ' ঠিকে আছে তেনে এনেকে যদি পাই যাওঁ ন তোমাৰ যদি চিনাকি আছে কৰি দিবা।
অঁ অঁ হ'ব বাৰু মই কৈ থৈছো বাৰু আগতে এবাৰ।
উম তাকে এতিয়া কৈ মানে ভালকৈ নাজানি পেলাই কামটো কৰিটো একো লাভ নাই নহয়। গতিকে জানিলে জানি বুজি অলপ কৰিলে ভাল।
আ তুমি কি বুলি কয় আ জেগা চাই থৈছা?
উম জেগাটো আছে বাৰু।
অ তাকে, চাই থোৱা নাই ন'?
উ উম, চাই থোৱা নাই বাৰু।
অ।
তাকে এনেকুৱা কি কয় আমাৰ মানে এনেকে হেৰি নাই ঘৰৰ চোতালখন আছে তাতে ভাল হ'বনে?
উম ঘৰৰ চোতালত দেখোন গোটেই গোন্ধাবও অলপ দূৰত হ'লে ভাল আৰু।
অ হয় নেকি? তেতিয়া আমাৰ ওচৰত নদী আছে, নদী পাৰেত ভাল হ'ব চাগৈ?
উম উম নদী পাৰে বেলেগ জেগা নাই এনেই তোমালোকৰ মাটি? অলপ দূৰত আৰু ধৰি লোৱা।
উম এনেকে মানে আছে মানুহৰ ঘৰ আছে ন' প্ৰব্লেম হলে আকৌ পিছত ক'বই এনেই।
অ তাকে আৰু অলপ আমাৰ আছ ছিল বাৰু দেই মাটি অলপ উহুম। তাতো পাৰিবা কৰিবলৈ যদি কৰা আৰু।
অঁ আছে যদি ভালেই তেতিয়া তাতে কৰি পাম নেকি?
অ পাৰিবা তেনে
কাৰো প্ৰব্লেম নহওক আৰু।
অ মা মানুহৰ ঘৰো অলপ দূৰত দূৰত আছে আৰু ওচৰত নাই তেনেকে। অকল সেইখিনি মাটিখিনি আছে তাতে খুলিব পাৰি।
অ।
খালি ঘৰটো, অ ঘৰ বনাই থোৱা আছে। এতিয়া হাঁহ উম হাঁহ পোৱালী দি থৈ দিয়া আছে।
অঁ তাত থাকা কৰা কৰিব পাৰিম চাগৈ তাতে ন?
হা হা?
থাকিবলৈ তাতে পাৰিম চাগৈ?
অ থাকিবলৈ পাৰিবা বাৰু।
উম কিবা হাতী - চাতি ওলায় নেকি ৰাতি বাঘ চাঘ?
নাই নাই, আমাৰ ইফালে মানে হাতী -চাতী নোলায়।
অ ভুত - চুত?
এ ভূত, ভূতনো কত ওলাই নো ভূত নোলায় দেখোন কতো।
না লা, ধৰিব পৰা নাই কি ঠিক।
অঁ সেইটোৱেইটো কথা, ভূতক দেখিছে জানো?
দেখাতো নাই বাৰু ভয় লাগে ন।
অহ তাকে আৰু নাই বাৰু এইবিলাকল নোলাই বাৰু ভুত। পিছত একো নোলাই, চিন্তা কৰিব নালাগে।
কি মোৰ মানে ভয়টো বহুত লাগে।
অ অ।
তাকে মই সন্ধিয়া হ'লে মানে ঘৰৰ ভিতৰত সোমাই যাওঁ এই মায়ে কয় কিয় আহিলিম ত এতিয়া লৰা মানুহ, ত ঘূৰি ফুৰিব লাগিব বুলি তই চ
সেইটোয়েতো লৰা মানুহ ভয় থাকিব নালাগে বাৰু
তাকে মায়ে মোক গালি পাৰি থাকে
অ
বাকী এতিয়া কি কয় আন্ধাৰ হ'ব আৰু ঘৰত যামেই আৰু
অ অহ
উম
ঠিকেই আছে বাৰু
অকে আৰু বাকী ক'ৰবাত ফুৰিব যোৱা প্লেনিং
পিলেনিং কৰা নাই বাৰু
উম তাকে এনেই আছা যদি ফিৰি যাও বলা এদিন
ঠিকে তুমি যাবা নেকি?
তাকে ভাবিছোঁ এতিয়া তোমালে গ'লে ভাল লাগিব নহয়
অ
সেইটো কাৰণে
অ ক'ত যাবা পিছে?
তাকে এনেই ক'ত গ'লে ভাল হ'ব
উম তাকেই
পাতিম পাতিম যে ৰ
অ তাকে মই কি কয় তাকে মানে গৈ পোৱা নহয় জেগাটো ভালেই নে জেগাটো চাগে?
অঁ ভাল ভাল পিকনিকো খাব পাৰি তাত ধুনীয়া জেগা
অঁ
উম যাবা যদি কবা আৰু
অ তাকে কিহত গলে ভাল হ'ব?
উম স্কুটিৰে স্কুটি বা বাইক আৰু এ এনেকে ডাঙৰ গাড়ী চাৰি নিব নোৱাৰি মানে তাত ৰাস্তাটো অলপ সৰু ন
উম তাকে মানে মোৰ ঘোঁৰা এটা আছে যাব পাৰিবনে ঘোঁৰাটো?
অঁ
হেল্ল'
হা
তাকে মানে মোৰ ঘোঁৰা এটা আছে কৈছো যাব পাৰিব নোৱাৰে তালৈ
কৰ কি জেগা?
এ দৈ দৈমৰা
হা
এই দৈমাৰালৈ যাব পাৰিমনে নোৱাৰিম ঘোঁৰা লৈ
উম বুজা নাই
হেল্ল'
অ শুনি আহ শুনিছো কোৱা ভালকে কোৱা এতিয়া
মই কৈছো কি মোৰ ঘোঁৰা এটা আছে মানে সেইটো লৈ যাব পাৰিম নে নোৱাৰিম?
অঁ, ঘোঁৰা, ঘোঁৰা পাৰিবা।
একোতো প্ৰব্লেম নহ'ব ন!
উম, নহয় বাৰু, ঘোঁৰাটো বা যাব পাৰিবনে নোৱাৰে সেইটো সুধি ল'বা আৰু।
অ, এতিয়া ঘোঁৰাটোৱে কথা নকওঁ মানে ন এতিয়া।
হ'লেওতো মূৰ-চুৰ জোকাৰিব ন!
অ, এতিয়া ভোকতে মূৰ জোকাৰিব নে, কষ্টতে মূৰ জোকাৰিব, কেনে গম পাম?
কিনা বা ঘৰত থাকা আৰু।
অ। তাকেই, তাকেই আৰু। মানে ভাবিছো এতিয়া গ'লে অলপ ভাল লাগিব ন, ।
অ, হেৰি ঘোঁৰাটো কিনা কৈছোঁ?
অঁ, ঘোঁৰাটো মানে মোৰ এতিয়া মোটা-মুটি তিনি বছৰে হ'ব হ'ল।
অ, তিনি বছৰ হ যদি, তোমাৰ কথা বুজিব লাগে ন, ইমান দিন ৰাখ ৰাখিছা যেদি।
এই নাই মানে ঘোঁৰাটো মোৰ লগত নাথাকেই, ক'ৰবাত-ক'ৰবাত ঘূৰি ফুৰে ন, এতিয়া মানে ক'ৰবাত বুলি ক'লে ঘোঁৰাটো আহে।
অ, তাকে, হ'লেওতো তোমাৰ লগত দু দিনমানটো থাকে ন, তেতিয়া ক'ব লা এ সুধিব লাগে।
অ, সেইটো হয় বাৰু। ছুটি আছে নে কালি? বাকী, তাতে কি কয়, ফটো-ছটো উঠিব পাৰা ধুনীয়া জেগা আছেনে! হেল্ল'! হেল্ল'!
হেল্ল'!
হেল্ল'!
কোৱা, কোৱা?
তাকে কৈ আছো, ফটো-ছটো উঠিব ভালে জেগা আছে নে?
অ, ধুনীয়া-ধুনীয়া। তাকে লগৰ কেইটামান লৈ লোৱা, অ, লগ লগৰ বা লগৰ লগৰী আৰু।
অ, মানে মোৰ লগৰ কেইটা যাওঁ-যাও কৈ আছে, মানে তাকে, লগৰী হ'লে ভাল হ'লে ন যাবলৈ।
অ, লগৰো হ'ব, মোৰ লগৰী আছে, তেনেকে মিলি-জুলি গুচি যাম আৰু। পিকনিক এটাও খাম দিয়া।
অ, ঠিকে আছে বাৰু। আৰু কোৱা?
অলপ চাইট দি দিয়া বুজিছা!
এ, তাকে কি কবা? হেল্ল'! হেল্ল'!
অ।
উম, বাকী কোৱা আৰু?
তাকে, তুমি অলপ চাইড দি দিয়া, মানে বেকগ্ৰাউণ্ডৰ পৰা মাত আহি আছে।
এই লগৰ কেইটা মানে যাওঁ-যাওঁকৈ উটপাত লগাই আছে। মোক এতিয়া মাৰি কৰি আছে।
অ, অ, ঠিক আছে, হ'ব বাৰু! অ, পিছত জনাই দিম দিয়া তোমাক, ডিচকাচ কৰি ল'ম, কালি আহি যাবা নহ'লে আমাৰ ঘৰৰ ফালে।
অ ঠিক আছে হ'ব। দনদি। কেক দিলোঁ। বাবৰে।